হেল্ল,
অ, কোৱা।
অ, কি কৰিছা?
এনে আছো ৰবা, তুমি কি কৰি আছা?
অ, এই মই তোমাৰ মোবাইল চাই আছিলো ৰবা, এনেই আৰু এই এনেই আৰু ৰিল-চীল চাই আছিলো, তাক এ, বাকী কোৱা, খবৰ পাতি কেনেকুৱা?
খবৰ পাতি আছো দিয়া ঠিক-থাকে চলি আছে দিয়া, চ'ব পিছে কি চাই আছিলা, মোবাইলত?
এ, নাই, নাই এনেই আৰু এই স্ক্ৰৰ কৰা বুলি কৈ যে, সেই এনে স্ক্ৰৰ কৰি আছিলো ৰিল বিলাক, তাকেই তোমাৰ এনেই আৰু ৰিল-চীল চাই আছিলো আৰু হাহি মানে এই, ধেমালিয় ৰীল সেইবিলাক আৰু। বাকী কি ক'বা, কিবা কবা নেকি?
নহয়, এনেই সুধিলোঁ আৰু ময়ো মানে মোবাইল চাই আছিলো, আমাৰ যিবিলাক বনাঞ্চল এইবোৰ ধ্বংস হৈ যায় আছে ন, দিনক দিনে। তাৰে ওপৰত তোমাৰ এটা অনুষ্ঠান চলি আছিল, এ হয় নহয়, পটকাচ বুলি যে কয়। সেই পডকাষ্টটো চাই আছিলো ৰবা, তুমি সেইবোৰ চোৱা নে নোচোৱা, পিছে আমাৰ যিবিলাক পৰিপ্ৰেক্ষি সমস্যা বনাঞ্চল ধ্বংস, বা মানুহে যে তোমাৰ বনাঞ্চল ধ্বংস কৰি থাকিব লৈছে পাহাৰত গৈ তো সেইবোৰ চোৱা
তাকেই হা তাকেই মানে কি ক'বা আৰু এইবিলাক সমস্যাতো তোমাৰ শেষে নহয় দিয়াচোন। আৰু কি বুলি কয় বাকী তোমাৰ এই বনাঞ্চলৰ যিটো ধ্বংস বা যিটো বন্যপ্ৰাণীৰ সং মানে নোহোৱা হৈ গৈছে বনাঞ্চলৰ লগতে ত মানে দিনক দিনে হাৰটো তাতে বেছি হৈছে ন? ত' তুমি কি ভাবা ইয়াক লৈ মানে কিয় বাঢ়ি আছে এইবিলাক?
এইবোৰ আৰু কি হ'ব মানুহৰ কাৰণে আৰু, মানুহে তোমাৰ চোৱা এতিয়া বনাঞ্চল ধ্বংস বুলি কলে কি আহে প্ৰথমতে মানুহে কৰে, কাৰণ মানুহে তোমাৰ নিজৰ স্বাৰ্থ লাভৰ বাবে তোমাৰ বনাঞ্চল ধংস কৰিব। হয়তো সেই বনাঞ্চল ধ্বংসৰ হাৰত বহুত কাৰণ থাকে কিছুমানে হয় ধৰা নিজৰ জনবসতি বাবে কৰে, ঘৰ দুৱাৰ নিৰ্মাণ কৰিবলৈ কৰে, কিছুমানে ধৰা যিবিলাক আমাৰ মূল্যবান কাঠ থাকে বা কাঠ গছ থাকে বা গছ থাকে আৰু গছবোৰৰ পৰা কাঠৰ সামগ্ৰী বনোৱাইতো, ত' সেইবোৰ তোমাৰ আ কলা বজাৰত ব্যৱসায়ৰ বাবে তুমাৰ বনাঞ্চল কৰে, কিছুমানে আকৌ ডাঙৰ ডাঙৰ যিবিলাক ব্যৱসায়ী থাকে আমাৰ সেইবিলাকে তোমাৰ আহ ধৰা নতুন নতুন কোম্পানী হওক কল কাৰখানা হওক সেইবোৰ নিৰ্মাণ কৰিবলৈ এই বৃহৎ পৰিমাণে বনাঞ্চল এটা ধ্বংস কৰি পেলাই আৰু আৰু কি হয় আমাৰ যিবিলাক নগৰ উন্নয়ন নগৰ উন্নয়নৰ ক্ষেত্ৰতো বহুত গছ গছনি কাটি পেলাই তোমাৰ এ তুমি দেখিবা আৰু বনাঞ্চলৰ মাজে মাজে এতিয়া তুমি ধৰা বেছিভাগ ঠাইত গ'লে, এনেকুৱা হয় নহয় যে পাহাৰৰ মাজে মাজে ৰাস্তাবোৰ বনাই দিয়া হয় ত' সেই ৰাস্তাবোৰ যে বনাইছে কেনেকে বনাইছে! সেই পাহাৰ খনৰ এটা অংশ ধ্বংস কৰিহে বনোৱা হৈছে ন ত সেনেকুৱা ধৰণৰ কথা আৰু কবলৈ গ'লে।
হয় হয় একদম ঠিক কথা কৈছা দিয়া অ বাকী পিছে কোৱাচোন তুমি কি বুলি কয় এই যিবিলাক আমাৰ বনাঞ্চল আছে সেই বনাঞ্চল বা তোমাৰ আমাৰ যিবিলাক ধ্বংস হৈ আছে সেই বনাঞ্চল ধ্বংস যিটো অ পৰিমাণ সেই পৰিমাণতো দিনক দিনে বহুত বাঢ়ি আছে তোমাৰ লগতে তোমাৰ যিবিলাক আমাৰ গছ পতা অহ গছ কটাৰ যিটো পৰিমাণ সেইটো বাঢ়িছে দিয়াচোন কাৰণ ধৰি লোৱা আমাৰ যিবিলাক তোমাৰ- এই গছ গছনি আছে আৰু বনাঞ্চল পাহাৰ কাটি তোাৰ ঘৰ বনোৱা বা জনসংখ্যা যিটো বৃদ্ধি কি হৈছে দিনক দিনে বা তোমাৰ এই ধৰা বিলাক কাঠৰ কাৰণে বা তোমাৰ যিবিলাক সামগ্ৰী আছে সেই সামগ্ৰী কাৰণে তোমাৰ এই বহুতো তোমাৰ গছ গছনি কা কটা যায় ন? বা তোমাৰ ঘৰ বনাব কাৰণে বহুত মানে জংঘল বিলাক জংঘল বিলাকতো বাৰু সেই আৰু কিন্তু, যিটো আৰু গছ গছনি কটাৰ ফলত যিটো তোমাৰ ধৰণৰ অ পৰিৱেশৰ যিটো সৃষ্টি হৈছে গৰম পৰিৱেশ এটা বা যিটো আমাৰ বনাঞ্চল ধ্বংস হৈছে দিনক দিনে আৰু তোমাৰ এই যে কা মানুহে কাঠৰ যিটো ধৰি লোৱা, অ কি বুলি কয় তো অ যিবিলাক আমাৰ ফাৰ্নিচাৰ আছে বা তোমাৰ যিবিলাক আচবাহ আছে সেইবিলাক বনাবৰ কাৰণে মানুহেটো জানে কাঠ লাগে, ত' তাৰ কাৰণে বহুতো মানে যিটো তোমাৰ মানে কৰিব নাপায় চুৰ চোৰাং কৰি কিনে যে পাহাৰৰ পৰা এনেকে কাটি আনে তোমাৰ গছ বিলাক ত তাৰ পৰা মানে অ মানে, বহুতো মানে বনাঞ্চল ধ্বংস হৈছে ত' সেইবিলাক সমস্যয়াতটো হৈছে দিয়াচোন বাকী পিছে আৰু কি কি সমস্যা আছে তুমি ক'ব পাৰিবা নেকি?
এতিয়া তুমি চোৱা বনাঞ্চল ধ্বংগৰ ফলত আমাৰ প্ৰধানকে কি হয় যিটো আমাৰ পৰিৱেশৰ ভাৰসাম্য সেইতো নষ্ট হয় তুমি কোৱাৰ দৰে কাৰণ গছে কি কৰে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰে ন তাৰ ফলত কি হয় বায়ুমণ্ডলত তোমাৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমানটো কমি যায় আৰু অক্সিজেন বৃদ্ধি হয় কাৰণ গছে অক্সিজেনটো এৰি দিয়ে ত' কিন্তু গছ কমি যোৱাৰ ফলত বায়ুৰ যিটো ক্ষতিকাৰক গেছৰ যিটো পৰিমাণৰ সেই ত ক'বলৈ গলে কৃষ্ণ বিশ্বৰ যিটো গোলকীয় উষ্ণতা বুলি কওঁ আমি সেই গোলকীয় উষ্ণতাটো বা যিটো জলবায়ু পৰিৱৰ্তন সেইবিলাক সমস্যা মানে গুৰুত্ব বাঢ়ি বাঢ়ি যায় আছে ইয়াৰ ফলত কি হয় যিটো অতিমাত্ৰা গৰম তুমি কোৱা দৰে বা অনিয়মীয়া যিটো আমাৰ বৰষুণ হয় যিটো যেতিয়াই তেতিয়াই বৰষুণ হৈ যায় ন আজিকালি বান বানপানী হওক খৰাং অৱস্থা এইবোৰ দেখিবলৈ পোৱা যায় আৰু আচলতে ক'বলে গ'লে ত সেইবোৰে তোমাৰ ধৰা এতিয়া অসমৰ দৰে সেউজীয়া ৰাজ্যতো তোমাৰ যিটো বনাঞ্চলৰ সংৰক্ষণ ন সেই সংৰক্ষণৰ প্ৰয়োজনতো দিনক দিনে বৃদ্ধি পাই আছে তুমি জানাই আমাৰ যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে কাজিৰঙা হওক মানস হওক বা ডিব্ৰু চৈখোৱা ক'ব পাৰা তুমি আদি যিবিলাক অঞ্চলৰ তাৰে যিবিলাক বনা মানে বন্যপ্ৰাণী ন সেইবোৰ বন্যপ্ৰাণী হৈছে সেইবোৰত থকাৰ ঠাই কিন্তু মানুহে সেই অভয়াৰণ্য বোৰতো চোৰাংচোৱা ভাৱে ব্যৱসায় আৰম্ভ কৰি দিয়ে তেনেহ'লে সেই বন্যপ্ৰাণীবোৰ থোৱা মানে যোৱাৰ কাৰণে ঠাই নোহাব ন আৰু যদি আমি এই বনাঞ্চ সংগ্ৰহ মানে নকৰোঁ তেনেহ'লে জীৱ জন্তু নোহোৱাব কাৰণ সেই বনাঞ্চলৰ ভিত্তি কৰিতো জীৱ জন্তুবোৰ থাকে বা তেওঁলোকৰ বসৃষ্ঠ স্থাপন কৰে আৰু তোমাৰ বনাঞ্চল ধ্বংস যিটো ন সেইটো ৰোধ কৰিবলৈ মই ভাবোঁ আৰু যে চৰকাৰৰ যিবিলাক আমি সাধাৰণ মানুহ হিচাপে দুয়োৰে সহযোগিতাৰ প্ৰয়োজন দিয়া কাৰণ অবৈধভাৱে যিটো গছ কটা হয় ন সেইটো বন্ধ কৰিবলৈ এতিয়া ধৰা তুমি এতিয়া মই ধৰা এটা অঞ্চলত আছো তুমি এটা অঞ্চলত আছা সেই অঞ্চলটোত গছ কটা হৈ আছে নে নাই কি হৈ আছে কি হোৱা নাই সেইবোৰ তুমি জানিবা ত সেই বিষয়ে তুমি চৰকাৰক অৱগত কৰিলেহে তাৰ ওপৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব পাৰিব বা ধৰা যিটো আমি গছ কটা বন্ধ কৰিব লাগে সেইটোতো হয়ে বাৰু তাৰ লগতে অধিক গছ পুলি ৰোপন সেইটোতো বাৰ বাৰ কোৱাই যায় সকলো ক্ষেত্ৰতে কোৱা যায় তোমাৰ গছ পুলি আমি ৰুব লাগে কাৰণ এইটো কেৱল এনেকুৱা নহয় ন গছ পুলি বহুত কাম আছে এতিয়া গছ ৰুলে মাটিৰ যিটো বান্ধ সেইটো মজবুত হয় লগতে যিটো আমাৰ বায়ু প্ৰদূষণ সেইটোও কমি যায় আৰু তোমাৰ গছ গছনি থাকিলে পৰিৱেশ এটাও বহুত শান্ত হয়টো ঠাণ্ডা পৰি থাকে বা যি গোলকীয় উষ্ণতা সেইটোও কমি যায় হয়নে নহয় আৰু লগতে তুমি আমাৰ যিটো বনজুই ন বনজুই লগা দেখিব পাবা মানুহৰ ফলতো লাগে কেতিয়াবা বা কেতিয়াবা ভাৱেও লাগে ত সেইবোৰ প্ৰতিৰোধ কৰিব ত প্ৰতিৰোধ কৰাটো মানে অত্যন্ত দ দৰকাৰী আৰু বন সংৰক্ষণ যদি আমি কৰিব বিচাৰো সেনেকুৱা কথা আৰু
অ হয় হয় ঠিক সেইটো বাৰু হয় দিয়াচোন বাকী পিছে আমাৰ যিটো বনাঞ্চলৰ ফলত মানে ধৰি লোৱা তুমি ক'লাই ন বাকীখিনি কথাটো গোলকীয় উচ্চতাৰ লগতে যিবিলাক আমাৰ দিনক দিনে চাপ বিলাক বাঢ়ি আছে ন ত' সেই চাব বিলাক আ বাঢ়াৰ ফলত আৰু মানে এই যিটো দৈনন্দিন জীৱনত আমাৰ যিটো কাম-কাজ বা দৈনন্দিন জীৱনত আমাৰ যিটো অ কাম কাজৰ লগত সেইবিলাক মানে বহুত সলনি হৈছে অহ। তোমাৰ ধৰি লোৱা- এই যিকোনো আৰু ধৰণৰ ধৰি লওক সমস্যা হওক বা যিকোনো ধৰণৰ এই পৰিৱেশত যিটো আমাৰ গৰমৰ মাত্ৰা সেইটো বহুত বাঢ়িছে ন। এই ধৰি লোৱা এই বনাঞ্চল যিটো আমি দিনক দিন থকা কৰিছো, তাৰ ফলত কি জানা নে তুমি? আমাৰ যিবিলাক জীৱ জন্তু আছে যিবিলাক আমাৰ বন্যপ্ৰাণী জীৱ-জন্তু- যোনে তোমাৰ আহ জংঘলত বাস কৰে, ত' সেইবিলাক জীৱ- জন্তু মানে কি হৈছে তোমাৰ- অহ', তেওঁ লোক- ৰ মানে বাসস্থানটো হেৰাই পেলাইছে ন' কাৰণ মানুহে যিমানে গছ-গছনি কাটিব পাহাৰ তৰিলং কৰি কাটি- দিব ন' সিমানে তোমাৰ অ তেওঁলোকৰ থকা ঠাই বা থকা সেই জেগা বিলাক নোহোৱা হ'ব। ত' তাৰ ফলত তেওঁলোকে ক'ত যাব, তাৰ ফলত তেওঁলোকে সেই মানুহৰ লগতে সংঘাত হয়। এতিয়া তুমি দেখ- কিবা জীৱ-জন্তুৰ সংঘাত। হাতীৰ সংঘাত দেখিবা তুমি হাতী বা মানুহৰ সংঘাততটো বেছিকৈ হৈয়ে থাকে। বা তোমাৰ বাঘ বা অন্য যিবিলাক আছে সেইবিলাকৰ লগতো সংঘাত দেখিব পাবাই তুমি। কাৰণ কিয় কাৰণ তেওঁ মানে তেওঁলোকৰ থকা যায়, তেওঁ মানুহে যাই কিনে আক্ৰমণ কৰে। থকা জেগাখিনি তেওঁলোক মানুহে ধংস কৰে ন। তাৰ ফলত কি হয় তেওঁলোকো আহিব ন' মানুহৰ ঠাইত, কাৰণ তেওঁলোকৰ ঠাইতোটো ধ্বংস কৰি দিয়া হ'ল বা তেওঁলোকৰ গছ-গছনি কাটি বা তেওঁলোকৰ যিটো ঠাই আছে, সেই ঠাইত তোমাৰ কিছুমান কোম্পানী বহাই দিয়েই। বা যিকোনো কাম আৰু সেইবিলাক কৰি পেলালে তো তেওঁলোক আহিব নোৱাৰে আমাৰ ঠাইলৈ। ত' সেনেকুৱা ধৰণৰ কাম আৰু। আৰু তোমাৰ বাকী কথা কবলৈ গ'লে আৰু বাকী তোমাৰ- এই যিবিলাক আমাৰ বন্যপ্ৰাণী আছে বা যিবিলাক তোমাৰ ধৰি লোৱা আমাৰ এই- এইটো কি বুলি কয়, আমাৰ বনাঞ্চলৰ যিটো অ পৰিমাণ বা বনাঞ্চলৰ যিটো সংখ্যা টো দিনক দিনে বা কমি গৈছে আৰু, আৰু ইয়াৰ ওপৰত চৰকাৰে কিন্তু গুৰুত্ব দিয়া উচিত। কাৰণ- তোমাৰ যিমানে বনাঞ্চলৰ যিটো সংখ্যাই, সংখ্যাটো কমি যাব। সিমানে আমাৰ অ নিজৰ ওপৰত লগতে যিটো- পৰিৱেশ-পৰিৱেশ বা জীৱ-জন্তুৰ লগতে- মানুহৰ ওপৰতো কিন্তু মানে প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰিব। কাৰণ তোমাৰ- আহ', গছ-গছনি- নাথাকিলে বা বনাঞ্চল নাথাকিলে জানাই তুমি সেইবিলাক সোষন কেনেকৈ হ'ব বা তোমাৰ কাৰ্বনডাই অক্সাইড বায়ুত- থকা বা যিবিলাক আমাৰ দূষিত- সেই আৰু অ গেছ বিলাক সেইিলাক তোমাৰ অ গ্ৰীণ হাউচ যিবিলাক গেছ আছে বা তোমাৰ সেউজগ্ৰীহ গেছ বিলাক- সেইবিলাক চোন নিষ্কাষন নহ'ব আৰু সেইবিলাক নিষ্কাষণ নহ'লে আমাৰ অতিমাত্ৰা তোমাৰ- যিয়ে হওঁক বা কাৰ্বনডাই অক্সাইড, কাৰ্বনডাই অক্সাইড- এইবিলাক তোমাৰ যিমানে বাঢ়িব আমাৰ আমাৰ যিটো হাওফাও বা আমাৰ যিবিলাক ৰোগ সেইবিলাক টো বাঢ়িবই ন। ত' সেইবিলাক তোমাৰ বাঢ়ি থাকিলে আমাৰ- মানে অ যিবিলাক স্বাস্হ্য স্বাস্থ্যতটো বেয়া হ'ব। অ তো মই ভাবো আমি যিমান পাৰো আৰু- সিমান আৰু ইমান সোনকালে আমি বনাঞ্চলৰ যিটো সংৰক্ষণ বা বনাঞ্চলৰ যিটো সুৰক্ষা- তাৰে ওপৰত মানে কঠোৰ ভাৱে মানে আমি তোমাৰ কি বুলি ক'বলৈ গ'লে আহ- মানে আমি পদক্ষেপ ল'ব লাগিব। কাৰণ তোমাৰ আৰু- অহ', যদি আমি এনে এনেই হাৰতে আৰু ধৰি লোৱা আমি বনাঞ্চাল বিলাক ধ্বংস কৰি থাকো আৰু বেছি- বেছি দিন নালাগে তো পাহাৰ বিলাক তহিলং কৰিবলৈ অকল পাহাৰত শিলবোৰ দেখিবলৈ আৰু বেছি দিন নালাগে। তোমাৰ যেনে লাডাখৰ পাহাৰবোৰত অকল বালি, শিল এইবিলাক দেখিবলৈ পাবা। ত' আমাৰ এই অসমৰ বা তোমাৰ অসম আমাৰ যিবিলাক- সেউজীয়া ৰাজ্য আছে। সেউজীয়া ৰাজ্যৰ পাহাৰবোৰতো তোমাৰ সেনেকুৱা অৱস্থা দেখিবলৈ পাবা আৰু। আৰু মইও- ভাবো আৰু যিবিলাক তোমাৰ চোৰাং চিকাৰী, চোৰাং যিবিলাক চিকাৰী আছে সেইবিলাক যদি তোমাৰ গছ ছছ এইবিলাক কাটি- তেওঁলোকে বেচে বা সেই কৰা কাম বিলাক কৰে ত' তেওঁলোকক মানে যিমান পাৰে অধিক শাস্তি দিব লাগে কাৰণ, - তেওঁলোকৰ কাৰণে মানে বহুত খিনিয়ে আমাৰ অ মানে যিবিলাক সমস্যা সমস্যা- বেছি হৈছে ন ত আমি যিমান পাৰো সিমান সোনকালে এইবিলাক মানে নোহোৱা কৰিব চেষ্টা কৰিব লাগে কাৰণ- আজি যিন আমাৰ পৰিৱেশটো ভালে নাথাকে ত' পিছলৈ আৰু আমি কেনেকৈ ভালে ৰাখিব পাৰিম? ত আমি পদক্ষেপটো এতিয়াৰ পৰাই লোৱা উচিত আৰু বাকী তোমাৰ- এই বিষয়ে ক'বলৈ গ'লেতো মানে অলপ বেছি- ছি ক'ব গ'লে গ'লে তো মানে মানুহৰ ওপৰতে খং উঠে কাৰন মানুহে তোমাৰ সজাগতা- হয় এইবিলাকৰ ওপৰত চৰকাৰকনো কি কবা আৰু তুমি। বাকী পিছে- হ'ব দিয়া নহলে আজি পিছলৈ আৰু কেতিয়াবা কথা- পাতিম দিয়া। আজি তোমাৰ বহুত কথা পাতিলো বাকি হ'ব দিয়া নহ'লে ৰাখিছো নে কিবা আৰু কবা? তুমি-
নাই নাই তুমিও ক'লাই বাৰু ভালেখিনি কথা, তুমিও মানে এই বিষয়ে অৱগত আছা জানি কিনে ভাল লাগিল। মানে বৰ্তমান সময়ততো মানুহে এই বিষয়ে নাজানে ন বহুত কথা জানিবলগীয়া থাকে। প্ৰকৃতি বুলি ক'লে প্ৰকৃতি বুলি কলে কেৱল প্ৰকৃতিৰ সমস্যা সমাধানৰ কথা- গুৰুত্ব দিব নালাগে সমস্যাটো কেনেকৈ বন্ধ- কৰিব লাগে সেইটো আমি জানিব লাগে ন। হ'ব দিয়া তে-
অ হ'ব দিয়া হ'ব দিয়া।